হেল্ল'
অ কোৱা।
আহ কি কৰি আছা কিবা কাম কৰিছা নেকি
নাই এনেই আছো এনে কিবা এটা কথা ভাবি আছো আৰু
হয় নেকি কি কথা ভাবি আছা
এ নহয় মানে আজিকালি মানে এই বহুত মানুহে তোমাৰ ধৰি লোৱা মোবাইলতে বহুত বেছিভাগ সময় কটাই আৰু এই যিবিলাক কিতাপ পঢ়াৰ যিটো গুৰুত্ব সেই গুৰুত্বটো মানুহে যেন কমি গৈছে আৰু সেনেকুৱা মোৰ অনুভৱ হয় আৰু
হয় দিয়া সেইটো কিন্তু ঠিক দিয়া কিন্তু তোমাৰ মোৰ মতে আৰু কিতাপৰ মূল্য কেতিয়াও কমিব নোৱাৰে যিমানে তুমি মোবাইল ব্যৱহাৰ নকৰা কিয় কিতাপৰ যিটো গুৰুত্ব সেইটো সেই গুৰুত্বটো কোনেও মানে পিছুৱাব বা আগুৱাই লৈ যাব নোৱাৰে আৰু
অ সেইটোতো হয় বাৰু সেইটোতো কেতিয়াও কিতাপৰ মূল্যটো কেতিয়াও কমিব নোৱাৰে মোবাইল বা ইণ্টাৰনেটে কেতিয়াও কমাব নোৱাৰে বাকী তুমি কিতাপ পঢ়ি ভাল পোৱা নেকি
আৰু নিশ্চয় মানে মইতো কিতাপ পঢ়োৱে দেচোন বহুত কিতাপেই পঢ়ো বিশেষকৈ তোমাৰ গল্প হওঁক জীৱনী হওক বা জ্ঞানমূলক যিবিলাক কিতাপ সেই কিতাপবোৰ মোৰ বহুত ভাল লাগে যে পঢ়ি।
অ মানে তোমাৰ বহুতো জ্ঞান আছে আৰু কিতাপক লৈ আৰু কবলৈ গলে
হব পাৰে আৰু অলপ চলপ আছে আৰু জানো ভালেখিনি কথা
বাকী তুমি কি ভাবা কিতাপ কয় আৰু
কিতাপ পঢ়িলে তোমাৰ মানুহৰ যিটো জ্ঞান থাকে জ্ঞানটো বৃদ্ধি হয় ধৰা চিন্তা কৰাৰ যিটো ক্ষমতা থাকে সেইটো কিতাপে বঢ়াই আমাৰ বা নতুন নতুন বিষয় শিকিবলৈ সহায় কৰে ধৰা যিটো তুমি হয়তো নাজানা বা হয়তো অলপ জানা যিটোৰ বিষয়ে তুমি অধিককৈ জানিব বিচাৰা সেই ক্ষেত্ৰত কিতাপ বিলাকে সহায় কৰে কাৰণ কিতাপৰ ভাষাটো যথেষ্ট তোমাৰ সহজ আৰু সেইটো মানে তুমি চকুৰ আগত নিজে পঢ়িব লাগে ত ত সেই অনুভৱ কৰি কৰি পঢ়াটো যিটো এটা সৃষ্টিশীল সাহিত্য বুলি কোৱা তুমি না সৃষ্টিশীল সাহিত্য যিটো এটা গুণ যিটো তোমাৰ কিতাপৰ লগত যিটো জড়িত হৈ থাকে সেই কিতাপৰ মূল লক্ষ্য বুলি যিটো ত থাকে আৰু যে তুমি ধৰা এতিয়া তুমি ইন্টাৰনেট যদি ব্যৱহাৰ কৰা ইণ্টাৰনেট ধৰা মোবাইলত যদি কিবা পঢ়া সেই পঢ়াটো তুমি চাবা যে সেই পঢ়াটো বেছি মনত নাথাকে কিন্তু তুমি ধৰা কিতাপ বা বহি এখনৰ পৰা যদি পঢ়া তেতিয়াহলে সেই বস্তুটো বেছি সোনকালে সোনকালে মনত থাকে কাৰণ এই সেইটো মই যে কলো তোমাক সেই মূল এটা মাপকাঠি যে থাকে শিক্ষাৰ ক্ষেত্ৰত সেই মাপকাঠি তোমাৰ কিতাপখন আচলতে
ছে একদম মই ভাবো এ ভাবো মানে এখন ভাল কিতাপ মানে আৰু এটা ভাল কিতাপ এখনে বহু সময়ত বহু সময়ত তোমাৰ এজন ভাল যিবিলাক শিক্ষক আছে ভাল শিক্ষকৰ কাম কৰে কৰে এখন ভাল গগীতা বেয়া আৰু
অ ঠিক কৈছা মানে কেতিয়াবা এখন কিতাপে মানুহৰ জীৱন দৃষ্টিভংগি সলনি কৰি দিব পাৰে তোমাৰ ধৰা এনেকুৱা বহুত কিতাপ আছে যিটোৱে তোমাৰ ধৰা তোমাৰ জীৱনত যদি কিবা সমস্যা হৈ আছে সেই সমস্যাৰ লগত যুঁজিবলৈ সাহস বা কি ধৰণৰ বস্তু আমি কৰিব পাৰো বা কি ধৰণৰ কাম আমি কৰিব পাৰো যিটোৱে তোমাৰ সেই সমস্যাটো সমাধান কৰোতে সহায় কৰে সেই মানে সকলো ধৰণৰ জ্ঞান তোমাৰ কিছুমান কিতাপত থাকে খালি তুমি জানিব লাগিব দিয়াচোন কোনখন কিতাপ কোনটো সময়ত বা কোন পৰিস্থিতি কি কি হিচাপত পঢ়িব লাগে বা কেনেধৰণে পঢ়িব লাগে হয়তো কেতিয়াবা কিতাপবোৰত টান টান শব্দও থাকিব পাৰে কিন্তু সেই টান টান শব্দৰ যিটো গভীৰ অনুভৱ লৈ পঢ়া যায় বা সেইটোৰ তুমি অৰ্থটো বুজি যেতিয়া পঢ়িবা তেতিয়া মানে সেই জীৱনৰ যিটো এটা সময় যদি তুমি টান সময়ৰ মাজৰে পাৰ হৈ আছা বা কিবা সমস্যাত ভুগি আছা সেই সমস্যাবোৰ দূৰ হয় আৰু
অ দিয়া জানিব লাগে আৰু ময়ো তোমাৰ পৰা শিকিলো বাকী তুমি কি ভাবা এই কিতাপবোৰে সৰু ল'ৰা ছোৱালী যি আছে সেই সৰু ল'ৰা ছোৱালীৰ ওপৰত মানে পঢ়াৰ যিটো অভ্যাস সেইটো কিমান প্ৰয়োজন বা তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰে আৰু তেওঁলোকৰ বাবে কিমান প্ৰয়োজন এই কিতাপ পঢাৰ যিটো অভ্যাস সেইটো
এ সৰু ল'ৰা ছোৱালীৰ বাবেতো বহুত প্ৰয়োজন দিয়াচোন কাৰণ তোমাৰ সৰুৰে পৰা যদি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠে তেতিয়া হলে তোমাৰ ভাষা জ্ঞান কল্পনা শক্তি বা সৃষ্টিশীলতা এইবিলাক এইবিলাক যিবিলাক গুণ আছে সেই গুণ বিলাক বৃদ্ধি হয় কিন্তু তোমাৰ তোমাৰ ধৰা আজিকালি উদাহৰণত মই কৈ দিওঁ এ বেছিভাগ সময়ত আজিকালিৰ সৰু ল'ৰা ছোৱালীবোৰক দেখিবা যে ভাত খোৱাৰ সময়ত সিহঁতক মোবাইলটো লাগে মোবাইল নহলে ভাত নাখায় সেই অভ্যাসটো যে হয় মোবাইলত ঠাইত যদি কোনোবাই কিবা এটা গল্প বা কাহিনী যদি কিতাপৰ পৰা পঢ়ায় সেই যিটো এটা অভ্যাস গঢ়ি উঠে ন সৰুৰ পৰা সেই অভ্যাসটো অত্যন্ত প্ৰয়োজনীয় এতিয়া যিটো সময়ত হয়তো কিতাপৰ জ্ঞানটো যথেষ্ট হয় সেই সময়ত ল'ৰা ছোৱালীবোৰক মোবাইল দিয়াটো মোৰ মতেদি ভাল এটা সমস্যা সৃষ্টি কৰাৰ দৰে হয় নিজৰ জীৱনত আৰু সেই ল'ৰা ছোৱালীজনৰ জীৱনত
হয় দিয়া ঠিকে কৈছা তুমি মানে এই যিটো মোবাইলৰ যিটো ব্যৱহাৰ বা সামাজিক মাধ্যমৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰে মানে মানে বহুতকে ধৰিলো তোমাৰ এই কিতাপ যিটো পঢ়া আছে বা কিতাপৰ যিটো আসক্তি সেই আসক্তিটো মানে মানে গুচাই আনিছে আৰু আঁতৰা আনিছে এই মোবাইল আৰু সামাজিক মাধ্যমে আৰু তোমাৰ যিটো কলা যে আৰু এই যি মোবাইল আছে এই মোবাইলৰ মানে সকলোবোৰ তথ্য ইণ্টাৰনেটৰ সকলোবোৰ তথ্য বি্চাৰো কৰিব নোৱাৰে ন মানে যিটো কিতাপৰ যিটো হাতে লিখা তথ্য হয় বা যিটো মানে কিছুমান অ অ মানে ৰিচাৰ্জৰ পৰা আহে ন এইবিলাক সেই কিতাপতহে আমি সেই গভীৰভাৱে আমি এটা সঠিক তথ্য আৰু পোৱা যায় কিন্তু ইণ্টাৰনেটত মানে তথ্যবোৰ ভুৱা হয় ন বহুত বহুত তথ্য আমাক মিছাকৈ দিয়ে এনেকুৱা আৰু আৰু আৰু কেতিয়াবা ধৰি লোৱা তোমাৰ তুমি যে কিতাপ পঢ়া কথা কলা তো তোমাৰ কেনেকুৱা ঠাইত কিতাপ পঢ়ি বৰ শান্তি লাগে লাইব্ৰেৰীত পঢ়ি ভাল লাগে নে ঘৰত পঢ়ি ভাল লাগে নে তোমাৰ কিছুমান শান্ত ঠাইত যেনে নদীৰ পাৰ হওঁক তোমাৰ কিছুমান পাৰ্কত হওঁক এইবিলাকত পঢ়ি কোনটোত বেছি
মোৰতো লাইব্ৰেৰীতে বহি কিতাপ পঢ়ি ভাল লাগিল দিয়াচোন কাৰণ তোমাৰ ধৰা লাইব্ৰেৰীত যিটো চাৰিওফালে নীৰৱ পৰিৱেশ এটা থাকে ন সেই নীৰৱ পৰিৱেশটোৰ কাৰণে ধৰা মন দি পঢ়িব পাৰি আৰু যিকোনো যি পঢ়িব বিচাৰিছা বা যি কথা জানিব বিচাৰিছা তুমি একাত্ম মানে নিজৰ মনটো একাত্ম হলে কৰি তুমি সেই কথাটোৰ বিষয়ে বা সেই কিতাপখনৰ বিষয়ে তুমি জানিব বিচাৰা বা তুমি শিকিব বিচাৰা সেই সকলো কৰিব পাৰা কিন্তু তুমি বেলেগত ধৰা ঘৰতে হওক বা বাহিৰতে ক'বাত হওঁক যদি চাৰিওফালে হুলস্থুলীয়া পৰিৱেশ থাকে সেই হুলস্থূুলীয়া পৰিৱেশত তুমি পঢ়িব মানে অলপমান টান পাবা আৰু সেই ক্ষেত্ৰত তোমাৰ মনতো নাথাকিব দিয়াচোন কি পঢ়িছা কি পঢ়া নাই
অ ঠিকেই দিয়া বাকী তোমাৰ এনে প্ৰিয় কিতাপ কেনেকুৱা ধৰণৰ মানে কি কিতাপ পঢ়ি তুমি বেছি ভাল পোৱা আৰু কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি বেছি ভাল পোৱা
মোৰ ধৰা ইতিহাসমূলক মানে ইতিহাসৰ কথা থকা বা ভ্ৰমণ কাহিনী থকা বা অনুপ্ৰেৰণামূলক যিবিলাক কিতাপ সেইবিলাক বেছি ভাল লাগে তোমাৰ
এই মোৰতো সেইয়ে আৰু ত গল্প হওঁক উপন্যাস হওক এই সেইবিলাক বেছি পঢ়ি ভাল লাগে আৰু যত তোমাৰ আহ ধুনীয়া ধুনীয়া ধুনীয়া খাইছো
ঠিক কৈছো দিয়া মানে কিতাপৰ মানুহক অকল কেৱল জ্ঞানে নিদিয়ে ন অনুভৱো শিকায় আনৰ সুখ দুখ হওক বা আৰু যিটো অভিজ্ঞতাৰ বিষয়ে পঢ়ি মানুহ সেই অধিক যিটো সংবেদনশীল অনুভৱ হয় ন সেই অনুভৱটো কিন্তু যথেষ্ট ত দৰকাৰী
হয় দিয়া মানে সেই যিটো অনুভৱ সেই অনুভৱটো মানুহৰ জীৱনত লাগে বেছি বিশেষভাৱে বাকী তুমি কি ভাবা যে যিবিলাক আমি পৰীক্ষাৰ বাবে যিবিলাক পাঠ্য পুথি পঢ়ো তাৰ বাহিও কি আমি বাহিৰা যিবিলাক কিতাপ আছে সেই কিতাপ পঢ়াটো উচিত বুলি তুমি ভাবা নেকি নে তোমাৰ অনুচিত তুমি কি ভাবা আৰু
নিশ্চয় সাধাৰণ মানে নিশ্চয় বুলিতো কলো মানে পঢ়াটো দৰকাৰ কাৰণ সাধাৰণ জ্ঞান হওঁক ভাষা দক্ষতা হওক আৰু এই ব্যক্তিত্ব যিটো বিকাশৰ বাবে বিভিন্ন ধৰণৰ কিতাপ থাকে নহ সেই কিতাপবোৰ পঢ়া অত্যন্ত প্ৰয়োজন মানে কেতিয়াবা এটা ভাল উক্তি বা কাহিনীয়ে বহুত অৰুণাৰা বহুত অনুপ্ৰেৰণা দিব পাৰে হয়তো বহু সফল ব্যক্তিয়ে কৈছে আমাৰ এই জীৱন ধৰা আমি জীৱনত যিমান কিতাপ পঢ়িছো আৰু সেই কিতাপবোৰতো কিছুমান ব্যক্তি লিখিছ ন ত সেই ব্যক্তিসকলে যি কৈছে যে কিতাপে তেওঁলোকৰ জীৱনৰ অন্যতম ভাল বন্ধু কিয় কাৰণ যদি তুমি এখন কিতাপ ভালদৰে পঢ়া সেই কিতাপখনৰ মাজেৰে তুমি সকলো সমস্যাৰ সমাধান বিচাৰি পাব পাৰা
হয় দিয়া মানে মানে এই কিতাপৰ মাজতে আমি নিজকে পাহৰি দিব পাৰোঁ আৰু এনেকুৱা আৰু বাকী আজিকালিতো নতুন যিবিলাক মানে ধৰি লোৱা এইবিলাক যে নতুন নতুন ডিজিটেলৰ যিবিলাক ই বুক ওলাইছে ই বুক হওক আৰু তোমাৰ যিবিলাক অডিঅ' বুক সেইবোৰো বহুত জনপ্ৰিয় হৈছে ন আজিকালি
সেইটো জনপ্ৰিয়তটো হৈছে সেইটো ভাল কথা দিয়াচোন যিসকলে কাগজৰ কিতাপ ভাল নাপায় তেওঁলোকে সহজে পঢ়ি বা শুনিব পাৰে কিন্তু হাতে ধৰি কিতাপ পঢ়াৰ আনন্দতটো অলপ বেলেগেই দিয়া
দিয়া যিটো হাতত নিজে হাতত লৈ যিটো এটা নিজান ঠাইত বহি যিটো কিতাপ পঢ়াৰ মজা ন সেই মজাটো বেলেগে মানে এই ডিজিটেল যিটো যুগ আছে সি কেতিয়াও ল'ব নোৱাৰে আৰু মোৰ মতে
হয় দিয়া আৰু কিতাপৰ পৰা মনত পৰিল ৰবা মোৰ কালি পৰীক্ষা আছে আজিলৈ ইয়াতে ৰাখিছো দিয়া পঢ়িব যাওঁ অলপমান পৰীক্ষাটো দি লওঁ কালি আকৌ কথা পাতিম
দিয়াতো হ'ব দিয়া পৰীক্ষাটো ভালকে দিবা দিয়া